হেল্ল'? আহ নমস্কাৰ এ আছো এ ল'ৰাক অলপমান স্কুলত বি মানে বিদ্যালয়ত সেই দিয়ে নে গৃহকাৰ্য দিয়ে নহয় সবিলাক অলপ পঢ়ালো, পঢ়াই পেলাই অলপমান বিচনাতে জিৰনি লৈছো।
হয় হয় বাকী অ', আছো আছো এনেই আছো বাৰু, এ ল'ৰাৰ লগতে আছিলো এনেই।
উম এটা লগতে থাকিব লাগে ন'।
অ', ক'তো নোযোৱা নেকি মানে, গ্ৰীষ্ম বন্ধত
গ্ৰিষ্মবন্ধত যোৱা কথা আছিল ৰ'বা।
অ', ক'ত ক'ত যাবা?
চিৰিয়াখানাত যাাম বুলি অল ভাবিছো, আৰু এনেকে চাইন্স মিউজিয়াম প্লেনেটৰিয়াম আৰু প্লেনেটৰিয়ামতো যাম। আৰু কলাঘ প্নেটৰিয়াম যে তাৰ তাৰা কাইকৰি হ
অ', অ', অ', এইবোৰ দেখাব লাগে
অ', অ', দাদা সিহঁত লৈ যাম তিনিটা, এতিয়া মই টিকটৰ ভাড়া পইচা কিমান আছে দাম বা।
সেইটো বাৰু গম নাপাও বাৰু, মানে কোনটো কথা সুধিছে
তাৰকাগৃহ যে।
তাৰকাগৃহ নাই নাই এইটো মই যোৱা নাই ৰ'বা যাব লাগিব।
আহ তাৰকাগৃত যে এই যে ফুৰিবলৈ যে আকাশখন চাব পাৰিছে, ইমান ভাল লাগে, সঁচা সঁচি তৰা তৰা এইিলা দেখিলে বাল ল'ৰাগিলাখনে চাই ভাল
অ', সিহঁতে বহুত ভাল পাব মানে কিছুমান শিকিব লগাও আছে তাত ন'।
অ', অ'। আমি চাইছিলো আৰু আমি বিদ্যালয়ত পঢ়ি থাকোঁতে সৰু থাকোতে এতিয়া আৰু সিহঁতক দিন ন' সিহঁতক নিব লাগিব।
অ', হয় দিয়া। কেতিয়া তুমি গৈছিলা?
মাৰ আকতে বহুত দিন হ'ল যোৱা এতিয়া বহুত দিন যোৱা নাই আৰু?
এইটো বি মানে বিজ্ঞান সংগ্ৰহালয় বুলি কোৱা হয় আৰু অসমীয়াত ন', বিজ্ঞান সংগ্ৰহালয়। অ', য'ত পাৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ মানে বিভিন্ন বস্তু থাকে ন আৱিষ্কাৰ পৰীক্ষা আৰু মানে মডেল প্ৰদৰ্শন কৰা হয় তাক উম উম। হয় হয় বিজ্ঞান সং সংগ্ৰাহালয় কয় আৰু ইয়াত মানে উম উম বিজ্ঞানৰ মানে ইয়াত মানে কি আৰু বহুতো মানে বিভিন্ন ধাৰণাবোৰ বুজিব পাৰে।
পাৰি পাৰি অ', আৰু ধৰা এইবিলাক ডাঙৰ ডাঙৰ মানুহবিলাকৰ থাকে মানে কেনেকে কেনেকে বিদ্যা মানে তেওঁ উৎপাদন কৰিছিল বস্তুতটো অ', সেইবিলাক থাকে, কৰা অলপ চলপ বুজাই
পাৰি বিজ্ঞানৰ প্ৰতি আহো দিয়া আগ্ৰহ সৃষ্টি সূষ্টি কৰা আৰু বৈজ্ঞানিক মনোভাৱটো গঢ়াই তোলাত মানে এ বিজ্ঞান সংগ্ৰহালয়ো মানে মূল উদ্দেশ্য হয়, মানে এইটো।
অ'
তেনেকুৱা আৰু আৰু মানে অসমৰ মানে এ উত্তৰ পূৰ্বাঞ্চলত মানে অন্যতম মানে গুৰুত্বপূৰ্ণ বিজ্ঞান সংগ্ৰহালয় আমাৰ ইয়াতে আছে। আছে বুলিয়ে কোৱা হয় আৰু গুৱাহাটীতে। সেই আৰু উম ইয়াত মানে বিজ্ঞান উ অ', ডিজিটেল প্লেনেটৰিয়াম থ্ৰিডিছো' আছে মানে বিভিন্ন মানে বিজ্ঞান গেলাৰি কৰিয়াম মানে এ প্ৰাগতি সাসিক জীৱন উদ্যান আৰু শিক্ষামূলক বিজ্ঞান কাৰ্যসূচী উপলব্ধ আছে বুলি মানে জনা যায় আৰু।
অ' অ' ভালেই বাৰু যাব লাগিব ৰ'বা।
অ' যাবা যাবা মানে দেখাব লাগে ন এইইবোৰ।
এ এতে আৰু কি পাৰিব তথাপি আৰু। অলপ চলপ শিকাই দিম আৰু যি পাৰু। এ তুমি তুমি শ্বিলং যাবা ন।
অ' যাম বুলি ভাবিছো বাৰু তুমি গৈছানে।
এ শ্বিলং বেছি গৈছো বহুত গৈছো শিলংত।
কেতিয়া গলা আৰু।
এ যোৱা বছৰ গৈছিলো।
অ'
এবছৰ বাৰু যোৱা নাই যোৱা বছৰ গৈছো।
শ্বিলংতটো মেঘালয়ৰ ৰাজধানী হয় ন উত্তৰ পূৰ্বাঞ্চলতটা মানে কি আৰু জনপ্ৰিয় পাহৰীয়া অঞ্চল ওপৰত হয় মানে। উ শ্বিলঙৰ মানে কোনখিনি মানে ঠাই তোমালোকৰ বেছি ভাল লাগে তোমাৰ মানে।
শ্বিলঙত মই সেয়ে ভাল পাওঁ এয়া বৰষুণ হৈ থাকা যে মৰচিংৰাম।
মানে কি কয় এইটো চেৰাপুঞ্জী চেৰাপুঞ্জী অ' উকিয়াম লে'ক আছে। ন তাত এলিফেণ্ট ফলচ বুলি এটা আছে। অ' তিনিষ্টলিয়া সুন্দৰ জলপ্ৰপাত থাকে তাত ন মানে এলিফেন্ট ফলচ বুলি কৈছে।
ধুনীয়া লাগে ন।
অহ উইকিয়াম লে'গত তাত নাও চলোৱা আৰু মনোমোহা দিশ্যৰ বাবে বিখ্যাত হয় আৰু। নাও চলাব পাৰি আৰু মানে হয়, আৰু ৱৰ্ড কিবা ৱৰ্ডছ লে'ক এটাও আছে মানে তাত শান্ত পৰিৱেশ আৰু উদ্যান আছে তাত।
অ' অ' শান্ত পৰিৱেশটো ভাল লাগে। গৈ পেলাই আৰু ঠাণ্ডা ধুনীয়া পৰিবেশটো আমাৰ ইয়াতে ধৰা যেনেকে গৰম পাবা। সেইটো শ্বিলং খনতো আমাৰ অসমৰ বাহিৰ নেকি কোৱাচোন।
এইটো মেঘালয়ৰ ৰাজধানী হয় মানে শ্বিলংখননৰ উত্তৰ পূৰ্বাঞ্চলত মানে অ' অসমতে পৰে নপৰে।
নপৰে নেকি সেইখন মই কিবা এটা শুনিছিলো মানে এইটো মানে হয়নে নহয় মানে কিন্তু ওপৰত লেকি নহয় চাগে।
অ'
উম।
উম, হয় চাগে এইটো নৰ্থ ইষ্ট মানে কি আৰু মেঘালয়ৰ ৰাজধানী হয় ন শ্বিলং। উত্তৰপূৰ্বা উম। উম, অলপ আৰু তাত যে পুলিচ বজাৰখন আছে যে ভাল লাগে ন বজাৰ মানে খাদ্য আৰু কেনা কটাৰ বাবে বিখ্যাত হয় এইবোৰ খাদ্য মানে বহুত ব বস্তু বোৰ কম তো পাইছেগে অলপ।
উম। কমত পায় কমত পায় কাপোৰ কানি আৰু চব বস্তুৱয়ে পায় আৰু পায় পায়।
উম।
উ মজাই দেখিছিলো আগতে দেখিছিলো এইবাৰ এতিয়াবা আছেনে নাই আকৌ নাজানো আৰু
আছে আছে এতিয়াও আছে। তেনেকুৱা আৰু মই বাৰু আছে আছে।
তোমালোকে থাকিবা নে আহিবা ঘূৰিবা নেকি।
এদিন থাকিব লাগে তেতিয়া ভাল লাগে ন ভালকৈ চাব পাৰি গোটেইখিনি বস্তু।
লৰা ধৰা লৰা ধেমালি কৰি দৌৰা দৌৰি কৰি আহি অ' তুমি ন
অ', হয় দিয়া। আৰু তুমি আৰু আছে বিভিন্ন ঠাই আছে অসমত মানে কি বুলি কয় এতিয়া এই কিছুমানতো আপাৰ আচামৰ ফালেটো বহুতেই আছে ধৰা ন।
অ'।
কাজিৰঙা আছে শিৱসাগৰত আছে ৰংঘৰ কাৰেংঘৰ এইবোৰ আছে।
সেইবিলাকো আৰু বহুত ন সেইবিলাকো যায় বহুত ভাল লাগে। ৰংঘৰ কাৰেংঘৰ জয়দৌল শিৱদৌল।
জয়দৌল শিৱদৌল এতিয়া জয়মতী যে আছিল।
জয়মতীৰ কাৰণে উম জয়মতীৰ কাৰণে সদায় আহ জয়মতী দেৱত তাই কোৱা নামটো কি আছিল এয়া জয়ধ্বজ নহয় নহয় গদাধৰ কি আছিল জয়মতীৰ পুতেকৰ নামটো
পুতেকৰ গদাপানীৰ পত্নী আছিলে ন।
গদাপানিৰ পত্নী তেওঁ হয়তো অ', পুতে মানে জয়দৌল শিৱদৌল
অ', তেওঁলোকৰ তেওঁলোকৰ মানে সেইতে বনোৱা হৈছিল ন এইবোৰ
অ', অ', সেই সেইটোৱেতো তেওঁৰ লৰাই বনাইছে। তেওঁৰ স্মৃতিত আৰু সেইটো টো বনাইছে উম।
তেওঁ মানে কিমান সাহসী আছিলে ন, মানে জয়মতী কিমান
দিনত এনেকে মানুহ পাবা নে নিজে মানুহ নকওঁ বুলি নকলে মৰি গল।
মৰি গ'ল তেওঁৰ কিমান শাস্তি দিলে ন গদাপানী তেওঁৰ মানে স্বামীৰ মানে বিষয়ে নকলেই ক'ত লুকাই আছে তাক সেত গাত গ উতলা গৰম পানী দালি দিছে মানে, অ'। কুম্পোমাই মোক গছত বান্ধি কোবাইছে। তেনে চৰাতেৰে কবাইছে মানে কিমান সাহসী। আছিলে তেওঁমানে অসমৰ মানে এগৰাকী মানে কি আৰু ইতিহাসৰ এগ সাহসী আৰু ত্যাগী আৰু অ', ত্যাগী
এতিয়া দিনত যদি থাকিলে হয় তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে হয়।
ভালে হয় ভালে হয় অ', থাকিলে হৈ যদি ঠিকে কৈছা তুমি দেই।
পুৰস্কাৰ আনকি ৰাষ্ট্ৰীয় পদক চঃ লাভ কৰিলে হয় আৰু ৰা
অ', বহুত বেয়া লাগে। মানে আহোম ৰাজত্ব মানে সন্ত, মানে সময়ত মানে শত্ৰুবোৰে গদাপানী মানে অৱস্থান মানে জানিবলৈ জয়মতীক মানে অমানসিক অত্যাচাৰ বহুত চলাইছিল
তাৰমানে তেতিয়া দিনত আহ যোনজন ৰজা আছিল তেতিয়া অলপ তাৰ মানে উঠি অহা ডেকা ল'ৰা বিলাক ডেকা লৰাবিলাকৰ মানে গুপ্তাংগ কাটি কাটি পেলাইছিল, সেইকাৰণে গদা পানী তেতিয়া সেইকাৰণে লুকাইছিল। তেওঁ যাতে একোকৰিব নোৱাৰে ৰজাত তেনেকে যদি কাটি দিয়ে ৰজা হ'ব নোৱাৰে নহয়, তাৰ পিছত আৰু কোনো ৰজা। ৰজা হব নোৱাৰে বুলিয়ে মানে, মানে তেওঁক মানে যিবিলাক উঠিঅহা লৰা, ল'ৰাবিলাক আছে চবৰে মানে মানে ঘূনীয়া কৰিছে চবকে। তেতিয়া গদাপানীক মানে জয়মতীয়ে গদাপানীক লুকাব ক'লে। সেইকাৰণে এইখনে হৈ গ'ল অ। যে শিৱত শিধচ নামজন নাম বিলাকে পাহৰো নহয় মই।
পাৰি যায়, কিন্তু স্বামীৰ মানে অৱস্থানৰ কথা প্ৰকাশ নকৰিলে মানে তেওঁ মানে ন কিমান সয্য কৰি অৱশেষত দীৰ্ঘ, দীৰ্ঘ দিনৰ নিৰ্যাতন সয্য কৰি জয়মতীয়ে। প্ৰাণ ত্যাগ কৰিলে আৰু।
উম, এতিয়া তেওঁৰ মানে যোনটো ত্যাগ এইটো মানে তেওঁৰ মহান ত্যাগৰ ফলতেইতো গদাপাণি পিছলৈ গদাধৰ সিংহ নামেৰে আহোমৰ ৰজা হৈছিল। পিছত গদাধৰ সিংহ নামটো পৰিলো- তেওঁৰ গদাধৰ গদাপানী, ল'ৰ নামটো পাহৰিছো বাৰু, আহোমৰ হয়, আৰু অ ৰাজ্যত শান্তি আৰু শৃংখলাটো মানে পুনৰ সৃষ্টি হৈছিলে তেওঁ যেতিয়াৰ পৰা ৰজা হলে আহোমৰ।
অ।
মানে দেশখনৰ অ, অ ৰাজ্যখনত মানে শান্তি ঘূৰাই আনিছে তেওঁ, শান্তি আৰু শৃংখলা অ অ সেইটোৱে আৰু। তেওঁৰ ত্যাগৰ কাৰণে যি তেওঁ গদাপানী বাচিলে ন। তেতিয়া তেওঁৰ ৰজা হ'ল আহোমৰ। সেনেকৈ শান্তি আহিলে ৰাজ্যখনত কিমান ত্যাগ কৰিছে তেওঁ ন।
ত্যাগ মানে তেওঁ ত্যাগটো মানে জয়ৱতীকুৱৰী প্ৰেম প্ৰচাৰ আছিল। বচ।
গৌৰিক মানে অসমৰ মানে নাৰী অসমৰ তেনেকুৱা কিমান মানে সাহসী বীৰ আছি। আছিলে ন বীৰ বীৰাংগনা। অ লাচিত বৰফুকন ন।
লাচিত বৰফুকন বাৰু ল'ৰা হয় ন, মহিলা হল এ জানসি ৰাণী, লক্ষ্মীবাই আৰু মীৰা, কনকলতা তা।
উম উম কনকলতা। কনকলতা বিষয়েও ভাল লাগে ন।
কনকলতা শিক্ষা মানে কি বুলিকয় সাহসী ন। নিজৰ দেশৰ কাৰণে নিজৰ দেহত্যাগ কৰিছে চাবাছোন।
অ তাকেই টো বাপৰে বাপ। কনকলতা। বা বহুত ভাল লাগে দেই তেওৰ কথাবোৰ, অসমৰ বাবে বীৰ স্বাধীনতা সংগ্ৰামী আছিল তেওঁ মানে। কনকলতা বৰুৱা আৰু তাৰপিছত, উম তেওঁৰ সাহস দেশ প্ৰেম উম আৰু আত্ম বলিদানৰ মান অসমৰ লগতে সমগ্ৰ ভাৰতৰ বাবে এটা অনুপ্ৰেৰণা
অনুপ্ৰেৰণা অকলে যক চিনি পোৱা হৈ গৈছে অ চিনি পোৱা চিনাকি হৈ গৈছে। যেনেকে যেনেকে জুবিন দাৰ নাম হৈ গ'ল চাৰিওফালে চিনাকি চবেই জানা হৈ গৈছে। এই বহুত দিনৰ পিছত ইয়াত কি যানে, ইয়াত তেওঁলোকৰ ঢুকুৱাৰ পিছত কিজানি বহুত দিনৰ পিছতে জুবিনদাৰ নিচিনা এজন ওলাল ন
ওলাল ওলালা সেইটোয়ে কৰিছা তুমি এনেকুৱা আৰু যাত নামটো ল'ব পাৰি মানে গোটেই মানে প্ৰজন্মই মানে নাম লৈ থাকিব আমাৰ প্ৰজন্ম শেষোহোৱাৰ পিছতো যিমান প্ৰজন্ম আহি
নাম থাকিব সেইটো কাৰণে বহুত বছৰৰ পৰা বহুত বহুত বছৰৰ পিছত কিজানি জীবন্দ দাৰ নামটো চিলকিলে আৰু
উম, হয় দিয়া।
তেওঁৰ স্মৃতিত তেওঁৰ স্মৃতিত বিদ্যালয়ও বনোৱা হৈছিল ন' কনক লতা স্মৃতিৰ বিদ্যালয় অনুষ্ঠান আৰু বিভিন্ন মানে স্মৃতি কি সৌদ স্থাপন কৰা হৈছিল কনকজা বৰুৰাক অসমীয়া মানে সদায় এগৰাক বীৰ কন্যা হিচাপে ত সদায় সন্মান কৰে আৰু কৰি যাব তেনেকুৱা আৰু তেওঁ যে পতকা লৈ আহিছিল ন মানে উ কিবা তোৰ তালৈ আহছিল যে মনত আছে। ভাৰতৰ পতাকা অকলে উৰুৱাই লৈ গৈছিল। পতাকাখন তেওঁ আগবাঢ়ি আহিছিল, তেওঁ গুলি খাইছিল ন
বুলি খাইছো।
উলাইছ
মানে কোনো এতিয়াও অহাৰ কাৰণে বাকী বিলাকো আহিল। সেনেকে বহুত মানুহ ঢুকাই গ'ল আৰু।
অ, তাকেই।
সেইয়া আৰু কি কবা ন'।
উম ভাল লাগে মানে এইবোৰ কথা।
এইবিলাকৰ অ' এইবিলাক-এইবিলাকে ভাল লাগে, ভাল লাগে যোনে তেওঁলোকৰ থা যমি তেতিয়া আমি দুইোয়ে যোই মনত পেলাইছো হয় ন'।